হেল্ল।
হেল্ল'।
কি কৰি আছে?
এ আজি সন্ধিয়া সময়তে বহি আছো আৰু।
অঔ খবৰটো ভাল?
উম ভালেই দিয়া।
অ অ চাদা খােলেনে নাই?
উম খালো।
অ অ আজি মিটিঙত গৈছিলে আপুনি?
অ' মই গৈছিলো তোমাক পাইছো নহ লগ দেখা পাইছো।
অ' নেমাতিলে কিয় তেতিয়াহ'লে মোক?
ষ্টুডেণ্ট বহুত
হয় হয় আজিতিতে গৰমটো বাৰু কমি আছিলে অকমান।
মই বোলো নাই বোলো ক'ৰবাৰ পাছত লগ পালে কথা পাতিম আৰু।
হয় হয় হয় আতি গৰমটো ত ৰুমটো বাৰ এ চি লগাই থৈছিলে যে তাতে এখন খান্তি বাৰু তথাপি।
উম' উম' তাত থাকি শান্তি লাগিলে।
আজি এডি চিৰ আকৌ ভাষণ খিনি ভাল আছিলে ধুনীয়া কৈছে তেওঁ।
আহ তেখেতৰ ভাষণ খিনি বহুতখিনি মানে ষ্টুডেণ্ট উপকৃত হ'ব পাৰে।
হয় হয় তেওঁ নিজৰ জীৱনৰ লগত কৈ আছে নহয় কথাখিনি।
উম, নিজৰ জীৱনটোক লৈ যিখিনি আৰ্হি দেখুৱালে।
হয়।
তাক যদি দেহ উপকৃত হ'ব পাৰিব।
হয়, হয়, হয়। বা এজন ক্লাছ নাইনত ফেইল কৰা মানুহ এজনে গৈ পেলাই এতিয়া এৰি চি হৈ আছেহি।
কেনেকে ফেল কৰি পেলাই কেনেকে একতা হৈ পেলাই নিজৰ মন বান্ধি লৈ আগবাঢ়ি গ'ল তাৰ মানে ভাবিব নোৱাৰা কথা।
হৰনিল সেয়াই মানে আকৌ আৰু এজনে দিছিলে ভাষণ হিন্দীত দিছে কিয় তেওঁ বেয়া দিয়া নাই ভালেই দিছিল বাৰু।
হিন্দীত কৈছে যদি বুজি পোৱা যায়।
হয়, হয়, হয়। তেওঁ ভালকে কৈছে, তেওঁ কলিকতাত কিবা হেৰি অনুষ্ঠান আছে। এই কিবা মানে হেৰি কাৰ্যালয় আছে মেইন যে।
তেওঁ মানে লিডাৰ নিচিনা এই অখিল ভাৰতীয় বিদাপীঠ। বিদাপীঠৰ পৰিষদৰ তেওঁ অলপ মেন লিদা নিচিনা। নিচিনাই হৈ আছে, অথনি কৈছে নহয় ভাইতি চিনাকি পৰ্বত।
অ' হয় আৰু এজন আছে এই পিংক কালাৰৰ স্পৰ্টিং মানুহজনো হেৰি অল ইণ্ডিয়াৰ অখিল ভাৰতৰ এটা লিডাৰেই হয়।
উম, উম।
এয়ে
তেওঁ দিয়া ভাষণ তেওঁ দিয়া ভাষন খিনি যেনিবা ধৰাকৰাকে মুখস্থ কৰি আহিছে যেনিবা। সল সল সল সলকে কৈয়ে গৈছে আৰু।
তেওঁ মানে ভাষণটোত মেইনলি লিংকটো আছে, অখিল ভাৰতীয় সেই বিদ্যাপীঠৰ দলটোৰ ওপৰতে মানে লিংক কৰি পেলাই গৈছে। কিন্তু বাকী কেইজন মানুহে আকৌ গোটেই ষ্টুডেন্টৰ লাইফক লৈ পেলাই কথাখিনি কৈছে।
উম। এ ডি চি, এ ডি চি চাৰে দিয়া ভাষণে বেছিয়ে বহুত ভাল লাগিছে আৰু।
হয়, হয়, হয়, ধুনীয়া। তেওঁ লাইফক লৈ পেলাই বহুত ধুনীয়াক কথা কৈ আছে।
উম, আৰু ইমান ধুনীয়া চিম্পুল হৈ আহিছে নহয়।
মই প্ৰথম গ'ম পোৱা নাই, তাৰ পিছত গ'ম পাইছো, ইন্ট্ৰডাকশ্যনটো দি দিওঁতে।
মই ভাবিছোঁ এজন মানুহক কৰপৰা মাতি আনিলে।
তাৰ পাছতে যেতিয়া পৰিচয় চিনাকি পৰ্বৰততে বুজি পাইছো, দি ছি দেখোন।
হয়, হয়, হয়। উম,
ব্যস্ততাৰ মাজতো যে আহি পেলাই সেইখিনি সময়ত যে বক্তৃতা দি ইমানখিনি সময় ৰ'ল।
হয়।
ভাল মানুহ আৰু তেওঁৰ ওচৰত গৈ পেলাই যদি আমি কিবা যদি সমস্যা কথা কওঁ নহয়। তেওঁ নিশ্চয় খুব ভালদৰে শুনিব চাগে সমস্যাখিনি।
শুনিবা চাগে ত সেইকাৰণে তেওঁক চবকে নম্বৰো দি দিছে, মোবাইলত-
উম, অকণো ভাল লাগিছে।
এ ভাল আজি ভালে লাগিল মানে বাৰু মানে সেইখিনি বস্তু খিনি কমকে দিছে হয় কিন্তু- তেওঁলোকৰ স্পিচটো বহুত ধুনীয়া আছিলে।
উম।
এনেকুৱা স্পেচ কৰে দিনটো শুনি থাকিলেও মানে হেঁপাহ নপলাই আৰু।
এইটো অখিল ভাৰতীয় বিদ্যাপীঠ পৰিষদৰ এইটো মানে- তোক সংগঠন আজি বহুত বছৰ আগৰ সংগঠন-
অ এম এইটটিন কিমান চনৰ!
উম,
সেইতেতিয় পৰাই তেওঁলোকে কৈয়ে আছে- বাৰু তেতিয় পৰা এইবিলাক কামত নাছিলে বেলেগ- কামত আছিলে এতিয়া তেওঁলোকে ষ্টুডেণ্টকো ছাপৰ্ট কৰা হ'ল।
এয়া মানে বিদ্যাৰ্থী খিনি মানে বেছি মানে- গুৰুত্ব দিছে আৰু এটা- শব্দ কৈছে সেইটো শব্দ হয় আজি ষ্টুডেন্ট কাইলে নাগৰিক- নহয় সেইটো আজিয়ে নাগৰিক আজিয়ে ষ্টুডেণ্ট।
অ সেইটো হয় আকৌ-
নাগৰিক হব বেলেগৰ - এদিনত হোৱা নাইকিয়া আজিয়েই নাগৰিক হৈ আছা আজিয়েই ষ্টুডেণ্ট হৈ আছা।
হয়-হয়-হয়,
ত আজি বৰষূণ পৰিছে?
অ', এইফালে বৰষুণ বহুত কলাকে ধৰি আহিলে পিছত - অ', পৰিলে অলপমান। তাৰপাছত এতিয়াৰ পৰা অকমান অকমানকে পৰি আছে কমিছে আৰু- বতাহতো মাৰাহেঁতেন ঠাণ্ডা হ'লহেঁতেন কিন্তু এতিয়া- বতাহতো নাইকিয়া হৈ গ'ল বৰষুণতো পৰি ভিতৰতো গৰমেই হৈ আছে।
আজি-আজি কালিলৈকে কিমান গৰম মাৰিলে?
নকব আৰু বাপৰে - তাতে কালি আমাৰ ঘৰত কঁঠাল এটা আনি থৈছিলে মই খাব লওঁতে আকৌ মোক মায়ে খাব নিদিলে গৰম- সিমানও
পেটত গৰম সোমাই যাব।
হয়-হয়,
আগৰ ষ্টুডেণ্টখিনি পাই পেলাই তুমি বঢিয়া পাইছা চাগে আৰু-
অ ইমান দিন ঘৰতে সোমাই আছো এতিয়া লগ পাওঁতে বাৰু ভালেই পাইছো আকৌ লগ পোৱা নহয় আৰু চব- কটন গুৱাহাটী ইউনিভাৰ্চিটি এনেকে গ'ল আৰু এতিয়া মোৰ ইউনিভাৰ্চিটিও বেলেগ- চবে ইউনিভাৰ্চিটিত বেলেগ বেলেগ সেইকাৰণে ভালেই হ'ল বহুত দিনৰ মূৰত লগ পালোঁ আকৌ লগ পোৱা নহ'ব আৰু-
উম, উম আৰু যে যিমান খিনি- ষ্টুডেণ্ট গৈছে গোটেই ষ্টুডেণ্টখিনি মানে ভাল মাৰ্ক পোৱা ষ্টুডেণ্টেই গৈছে।
অ চবেই ডিষ্টিংচন পোৱা খিনিয়ে মাতিছে আজি।
চব দিছে মেট্ৰিকৰ ডিষ্টিংশচন পোৱা মাতিছে হায়াৰ ছেকেণ্ডেৰী ও ডিষ্টিংশ্যন পোৱা মাতিছে।
অ আমাৰ পিছফালে ছোৱালী এজনী বহি আছিল। ছোৱালীজনী ৰামানুজনৰ পা পাছ কৰিছিলে। হেৰি ৰেংক ওৱান হৈ পলে উম উম এই মাটি ভাল ভালখিনিয়ে মাতিছে মানে চাইজ চাইজ ডিষ্টিংচন পোৱা এইটি ফাইভৰ পৰা মাতিছে আৰু
উম বেছিনখন পোৱা খিনি মাতিছে আমাৰ নগাঁও যে দে পুঠি এইটো পুথিভঁৰাল পাতি দিছে মান গাঁৱতো পুথিভঁৰালৰ বহুত কাম কৰিছে বহুত ভাল হৈছে ফেচিলিটি বহুত আছে তাত
তাত আকৌ হেৰি লৈ মানে আৰু এটা ফেছেলেতি আছে যিলাক ষ্টুডেণ্টে নেট বা জে ডবল ইৰ প্ৰিপাৰেচন কৰি থাকে সিহঁতে যদি ঘৰত প্ৰিপাৰেচন কৰিব বেয়া পায় তেতিয়াহ'লে মানে সিহঁতে তাত গৈ পেলাই ধুনীয়াকে মোবাইল মোবাইলত হেডফোন লগাই পেলাই আৰামচে প্ৰিপাৰেচন কৰি থাকিব পাৰে মানে সেইটো ফেচেলিটিও আছে।
তাত ৰুম, ৰুম আছে
অ', তাত মানে লাইব্ৰেৰীত যোনখিনি বেঞ্চছেছ আছে তাতে বহি বহি পঢ়ি লিখিব পাৰে মানে গোটেই দিনটো
অ', াৰ পৰা কিতাপো পোৱা যাব
অ ', তাত কিতাপো আছে তাত ফেচিলিটিও আছে আকৌ দিনটোত ঘৰত নপঢ়ি পেলাই তাতো পঢ়ি থাকিব পৰা যায় আৰু তাতে কিছুমান মানে কি হয় ঘৰত থাকিলে কিছুমান ষ্টুডেণ্টে কাম কৰি থাকিব লাগে একেৰাহে মানে তাত গৈ পেলাই গোটেই দিনটো পঢ়ি থাকিব পাৰে মানে
উম আমাৰ আমাৰ নগাঁওখন ভাল পপুলাৰটো
উম, কিছুমানে এইবিলাক ফেচিলিটি তাৰমানে নাজানে না এতিয়া আমাৰ নগাঁওৰে বহুত বহুতে নাজানে এইবিলাক ফেচিলিটি সেইকাৰণে মানে গম নাপায় এতিয়া মোৰ কিছুমানে মোৰ লগৰ এটাই সি নৃত প্ৰিপেৰেচন কৰি আছিলে সেইকাৰণে সি সদায় সদায় লাইব্ৰেৰীত গৈ প্ৰিপেৰেচন কৰিলে
তেতিয়া কাৰ্ড বনাই লৈছে
অ', কাৰ্ড এটা বনাই ল'ব লাগে
উম, উম, কাৰত নগলে সোমাব নিদিব নহয়
নাই নাই প্ৰথম দিনাখন কাৰ্ডটো বনাই ল'ব লাগিব
উম, উম,
মই কাৰ্ড এটা বনাই আনি পেলাই তাতে পঢ়িবগৈ পৰা যায় প্ৰিপাৰেচন কৰিলে কিবা উম
এতিয়া মানে মেইন কথাটো তোমাৰ চাৰি বছৰ গ্ৰেজুৱেশ্যনটো কৰি লোৱা
হয়।
তাৰপিছত এবছৰ তেনেকে তাত গৈ পেলাই প্ৰিপাৰেচন কৰিব লাগিব তাৰ নেক্স বছৰ মানে পৰীক্ষা বিলাক দিব লাগিব
এ মানে হেৰি ছেকেণ্ড বছৰ ফালত প্ৰিপেৰেশ্যন কৰি থাকিবি
উম, এই যে তাত এটা কথা কলে সেইটো কথা ভাল মিটিঙত এটা ভাল কথা কলে যে মানে কি সপোন সদায় দেখিব লাগে সপোনটো কেনেকৈ পুৰা কৰিব লাগে তাক সদায় চেষ্টা কৰিব লাগে অ', তো ঠিক কথা কৈছে কথা শুনি ভাল লাগিছে
উম এ, ডি, চি, জনে বহুত ধুনীয়া ভাষণ দিছে সেইখিনি ভাল হৈছে
উম, উম, তেওঁৰ জীৱনৰ আৰ্হিটো যদি মানুহ কোনোবা ষ্টুডেন্টে ল'ব পাৰে নহয় তে তেওঁ কলেই নহয় যদি কোনোবা যদি এনেকে চিভ চাৰ্ভিচ মেন হ'ব পাৰা টো তেতিয়া এদিন হলেও মোক লগ কৈ ক'ব পাৰিবা চন তাৰিখ পৰ্যন্ত কৈ দিছে
অ', সেইটো ভাল কৈছে তেওঁ এতিয়া মানে বহুত কিছুমান উৎসাহিত হৈ যায় বাৰু
উম, অ', নিমন্ত্ৰণ কৰি ত মোক ভাল কৰিলোয় বহুত ভাল কৰি যায়
মই প্ৰথম ভাবিছিলো আজি দেওবাৰ বুলি তাৰ পিছতে গম পাইছো খোলা বাৰো তেওঁ ইমানয়ত আমাকিব পাৰিলে যে ব
উম, ইমান ব্যস্ততাৰ মাজতো
হয়, হয় সেইটোৱে ভাল কৰিছে আকৌ
ৰাতিলে ৰাতিলে কি হব খোৱা? প
উ, ৰাতিলে কি আৰু, গৰমো আকৌ কাৰেণ্টটো নাই ইমান অসুবিধা কৰিছে কাৰেণ্টোৱয়ে জানো কি বনাই আৰু মায়ে
আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টৰ বুুৱা ভেটি গাঁৱত কাৰেণ্টটো, একেবাৰে বেয়া কাৰেণ্ট
অ', হুত কাটি থাকে আকৌ দিলে ভল্টেজো নাথাকে
সেইটো কাৰণে টান লাগে। খালি অফিচৰ মানুহ আহি যদিও নাই, কাৰেণ্টটো ভালদৰে নিদিয়াই হ'ল।
হয় হয় হয়। টাউনৰফালে থাকে। যাৰ টাউন বা বাইপাছ বা মেইন ৰোডৰ ওচৰত কাৰেণ্টটো ধুনিয়া থাকে। কিন্তু এইফালে কাৰেণ্টটো ভিতৰফালে আহিলে কাৰেণ্টটো খেলি মেলি কৰি দিয়ে সিহঁত তে কিবা তেনে কিবা এটা কৰি।
নহয়তো, মৰিগাঁও ডিষ্ট্ৰিকৰফলেটো ভালদৰে থাকে কাৰেণ্ট।
অ' মৰিগাও এইফালে, ভাল ভাল ভাল। সিহঁতৰ মানে কি হয় মানুহখিনিৰ এটা একতা আছে যে, কাৰেণ্টটো কাটি দিলে সোনকালে ফোন কৰি সিহঁতে হেৰি কৰে। কিন্তু আমাৰ আৰু একো নহয়, আমাৰ আৰু কি নক'ব আৰু। বহুত অসুবিধা কৰিছে, তাকে চাওঁচোন কি কৰিব পাৰোঁ।
উম, উম, কলেজ কেতিয়াপা বহিব?
কলেজ এক আগষ্টৰপৰা বহিব বুলি কৈছে। কিন্তু এক আগষ্টৰপৰা ক্লাছ নহয়, কিবাকিবি মানে অডিটৰিয়ামত গৈ কথা পতা বাত তিব, বুজাব অলপমান। তাৰ দুদিনমানৰ পিছত খেলা চাব আৰু, মানে মোক চিনিয়ৰজনে কোৱাকৈ। আগষ্ট মাহতো ভালকে ক্লাছ নহয় তথাপিও যাব দিছে মানে। দেখিছোঁ মই, এটা এটা ক্লাছ হয়, অলপমান স্পেচ দিয়ে এনেকেইে মানে যাইগৈ মেইনলি।
উ, নহয়। অ' মই শুনা মতে নগাঁও ইউনিভাৰ্চিটি ক্লাছ ক্লাছ এ, আৰু তাত আৰু খেলি মেলি নাথাকে।
অ' হ'ব পাৰে, মইতো গৈ পোৱা নাই। মইতো গৈতো পোৱা নাই, মানে হ'বও পাৰে বাৰু এনেকুৱা। গৈ পালেহে গ'ম পাম, এই গৰম হোৱাৰ আকৌ কাল কাপোৰ চাপোৰ পিন্ধি গৈ যোৱ একে অসুবিধা আৰু।
আগষ্টত গৰম বেছিহে হ'ব।
আগষ্টৰ গৰম এতিয়া জুলাই মাহত কি ঠান অলেপ কমো কম গৰম হ'ব আৰু বৰষুণতে হে যাব। যেতিয়াৰপৰা স্কুল খুলিব তেতিয়াৰ পৰাই সিহঁতৰ গৰম বাঢ়ি যাব বা।
যে পৰীক্ষা শেষ কৰি পেলাই ক'ত ফুৰি ফু-ফুৰিব গ'লা? ৰিজাল্ট দিয়াৰ পিছত।
মই ভালকে যোৱাকে ডিব্ৰুগড়খনে অলপ বেছিকে ফুৰিলোঁ আৰু। তাৰ পিছত গুৱাহাটীখন অলপ ফুৰিলোঁ, এনেকেই আৰু নগাঁওখন ফুৰিলোঁ। হেয়াই। শিৱসাগৰো ঘূৰিম।
ডিব্ৰুগড়ত চাবলগীয়া কি?
তাত উ, আছে জগন্নাথ। মন্দিৰ এটা আছে, ব্ৰহ্মপুত্ৰখন আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আছে। ডিব্ৰুগড় টাউনখন অকমান চালোঁ, এইবিলাকেই ইমান বেছি আছে নাই, তথাপিও আছে আকৌ ৰাধাকৃষ্ণ মন্দিৰ এটা আছে, টি গাৰ্ডেন বিলাকৰ আছে। আকৌ ডিব্ৰুগড়ৰ মেডিকেল কলেজখন আছে। এইখিনিহত চালো মেইন মেইন চাবলগীয়া এনে ভিতৰত যদি কিবা আছে গ'ম নাপাওঁ। এনেই সেইবিলাক চালোঁ আৰু। আকৌ ডিগবৈৰ ওচৰফালে এখন হেৰি আছিলে ৰিজৰ্ট আছিলে। সেইখন যাম বুলি ভাবিছিলোঁ কিন্তু ডিব্ৰুগড়ৰপৰা ডিগবৈ সেইটো পিনে মানে কিমান আশা ঠি কিলোমিটাৰ মান অকন দূৰ হয়, ভাবিছিলোঁ স্কুটিখন থাকাহেতেন গলোঁ হেতেন। আকৌ ৰেপিডওঁ নাযায় বা বেলেগ গাড়ীত নাযায়।